শুনিছানে বন্ধু?
হয় হয়, শুনি আছোঁ, শুনি আছোঁ।
অ' তাকে কি কৰিছিলা বোলো?
অ' মই মানে এই অলপমান খেলিব গৈছিলোঁ আজি, খেলি ফুটবল খেলি আহি এই চাহ তাহ খাই উঠিলোঁ এতিয়া।
হয় হয় হয়। তাকে মই অলপমান এনেই চাহ তাহ খাই মানে খোজকাঢ়ি লৈছিলোঁ, খোজকাঢ় লৈছোঁ এনেই অলপমান। অ' এইটো বোলো অলপ
হয় হয়, খুব সুন্দৰ ভাল, খোজ কঢ়াটোও বহুত ভাল বাৰু।
ঠিকে ঠিকে, তাকে
কিনো?
এই আজি আমাৰ যিহেতু আমি নৱপ্ৰজন্ম হৈ আছ টো যুৱ প্ৰজন্ম তাৰে আমাৰ কি কি দায়িত ত্ব থাকানো মানে দায়িত্ব থাকিব লাগেনো?
অ' খুব সুন্দৰ, ভাল বিষয়ত টাই তুমি আলোচনাৰ বিষয় হিচাপে বাছি লৈছা, আ, আমাৰ যুৱপ্ৰজন্ম হিচাপ এতিয়া আমাৰতো বহুখিনিয়ে কৰ্তব্য, দায়িত্ব আছে আৰু সেই গতিকে এতিয়া যুৱ প্ৰজন্মে কিমান দূৰ সফল হ'ব পাৰিছে বা কি কি ভুল লৈ ছে, যুৱপ্ৰজন্মৰ কিছুমান ভুলো হৈ আছে দিয়াচোন। বা যি ধৰণে আগবাঢ়ি যাব লাগিছিল যি ধৰণে আমাৰ সমাজৰ মানে বাৰ্তা বা যিবোৰ সমাজত হৈ থকা অনিয়ম, দুৰ্নীতি, দূৰাচাৰ সেইবিলাকৰ প্ৰতি যিধৰণে মাত দিব লাগিছিল সেইধৰণে মাত দিব পৰাও নাই বৰ্তমান। ভাল ভাল বিষয় এটাকে বাজি লৈছা, আলোচনা কৰিব কৰোঁ দিয়া সেইটো বিষয়ে।
আজি আমি যিহেতু এতিয়া যুৱপ্ৰজজন্ম হৈ আছোঁ আমাৰ মানে প্ৰধান দায়ি ত্বটো থকা মানে বহুত উচিত প্ৰধান দায়িত্ববিলাক মানে গ্ৰহণ কৰিবৰ কাৰণে।
যুৱপ্ৰজন্মৰ হাততেই মানে আচল ভৱিষ্যতৰ শক্তিটো মানে আছে বৰ্তমানৰ।
ততে মানে শক্তিটো আছে, ত' আমি এতিয়া এই যুৱপ্ৰজন্মৰ মানে মানে বলটো মানে সেই সেইটো মানে আমি ভাল দিশত মানে আকল হেৰি কৰিব লাগিব।
ঠিক কথা কৈছা আমি মা মানে ঠিকেই কৈছা যুৱ প্ৰজন্ম বৰ্তমান যি পথেৰে গতি কৰি আছে একাংশ যুৱ প্ৰজন্মই মানে বৰ্তমান ভুল পথে পৰিচালিত হৈছে ধৰা মাদক দ্ৰব্য মই পত-প্ৰথম কাৰণ ক'ম।
অ', অ', অ' প্ৰথম কাৰণ মান দ্ৰব্যই হ'ব আৰু দ্বিতীয় কাৰণ মানে এই নিজৰ স্বাৰ্থটো মা স্বাৰ্থপৰৰ হৈ পৰিছে। নে নিজৰটোৱে গম পাই, নিজৰটোৱে মানে লাগি থাকে। উম। আৰু তিনি নম্বৰ কথা নিজৰ মাক দেউতাকৰ সন্মান নকৰে সেইটো এটা বহুত ডাঙৰ কথা।
হয় হয়।
সেইটোৱেতো এই, এই তুমি যে ক'লা যে এই মাদক দ্ৰব্যটো প্ৰদান কৰি আছে। হেৰিত তাকে তোমালোকৰ অঞ্চলতো মানে কিছুমানক দেখা পোৱা নাই ন, পোৱা মানে লৰা ছোৱালী মানে লৰাটো মোৰ
মানে আমাৰ এই অঞ্চলটোত কি হয় গধূলি হলেই মানে একাংশ যুৱক, সকলোৱে মানে একোটাৰ, খাই তিনিআলি বা চাৰিআলি এনেকুৱা কৰবা গছৰ চুকত মানে এনেকুৱা ধৰণ, ধৰণৰ মাদক দ্ৰব্যবোৰ মানে সেৱন কৰি থকা মই মানে বহুকেইদিন প্ৰায়ে পাই থাকোঁ। গতিকে মই দি, তেতিয়াই চিন্তা কৰিলো যে তেওঁলোকৰো ভৱিষ্যতটো অতি অন্ধকাৰৰ ফালে গত, তি কৰি আছে, কাৰণ এইখিনিয়ে এইখিনিয়ে হৈছে সময়। তেওঁলোকে নিজকে মানে গঢ়লোৱা গঢ়ি তোলা, গতিকে সেই সময়খিনিত মানে হয়তো যিসকলে ধৰা, কাম বন চাকৰি বা ব্যৱসায় সেনেকুৱা ধৰণৰ কাৰ্যত মানে, কৰি নিজকে মানে অকণমান স্বাৱলম্বী কৰিব লাগে যদি এতিয়া স্বাৱলম্বী নকৰে, ভৱিষ্যতেটো সমস্যা হব। তুমি কি ভাবা?
নিশ্চয় মই ভাবিছো মানে, এইবোৰক মানে যদি মদ্যপান কৰি থকা মানুহক যদি আমি যদি কবলৈ গ যাওঁ, যে এজন যুৱ প্ৰজন্ম হিচাপে তোমাৰ দায়িত্ব বিলাকনো কি বাৰু কোৱাচোন মানে তেওঁলোকে মানে আমাকে, আক্ৰমণ কৰিব হয় নে নহয়?
ঠিক কথা কৈছে ঠিক।
আমাকে আক্ৰমণ কৰি মানে আমাকে শুনাব যে আপোনাৰ কি হৈছে এনেকুৱা, কি হৈছে আমি ইয়াত কৰি আছো আপোনাৰ ঘৰত যাইতো কৰা নাই। সেই সেনেকুৱা মানে সেইবিলাক শুনিবলৈ কাৰণে মানে মন নোহোৱা হৈছে আজিকালি।
ঠিকে কৈছা মানে ভাল ভাল উপ - উপদেশটো দিবও মানে,
উপদেশ দিব নোৱাৰা হৈছো আৰু উপদেশ দিলেও যদি আক্ৰমণ কৰে অতি বৃদ্ধ মানুহক,
নিজৰে বিপদ।
সেইদিনাখন সেইদিনাখন বাতৰি কাকতত মানে দেখিবলৈ পালো এজন বৃদ্ধানু, মানুহে মদ্যপান কৰি থকা মান এটা এজন যুৱকক মানে ক'বলৈ যাওঁতে, সেই যুৱকজনে মানে অতি বেয়াকে মানে আক্ৰমণ কৰিলে।
অ হয় হয় হয় ময়ো পাইছিলোঁ হয়।
এই সেইবোৰ যুৱকক মানে ক'ব খোজো মানে কি, এই দায়িত্বশীল মানে হ'ব লাগে কিন্তু।
তাকেইতো এতিয়া ধৰা চৰকাৰক যে মানে গালি পাৰি থাকে যে, চৰকাৰৰ তেতিয়াহে মানে চৰকাৰক গালি পাৰি লাভ নাই এতিয়া যদি ধৰা, আমাৰ গাঁৱত যিখিনি মানে যুৱকসকল আছে যুৱ প্ৰজন্ম তেওঁলোকৰটো, প্ৰায় খেত খেতি বাতিও আছে। গতিকে তেওঁলোকে কৃষি বিপ্লৱ কৰিব পাৰে।
ঠিকেই কৃষি কি সেইটোতো তেওঁলোকৰ দায়িত্ব এইটো।
উম তেওঁলোকৰ যদি গাঁৱত থাকি নিজৰ খেতি মাতি আছে তেওঁলোক, তই যদি বিঘাই বিঘাই খেতি কৰে আমাৰ বৈজ্ঞানিক, পদ্ধতি, তেওঁলোকতো এতিয়া বহু পইচা উপাৰ্জন কৰিব পাৰিব এতিয়া মই পঞ্জাৱৰ উদাহৰণে দিছো পাঞ্জাৱৰ খেতিয়কসকলে, কিছু খে সংখ্যক খেতিয়কে বি এম ডাব্লিউ চলাব পৰা, সামৰ্থ আছে তেওঁলোকৰ, এ অঁ এ এতিয়া যে আমাৰ ইয়াত আহ অসমলৈ ট্ৰাকে ট্ৰাকে আলু, পিঁয়াজ, চাউল আহি আছে
ঠিকেই ঠিকেই ঠিকেই।
এতিয়া আমাৰ এ আমাৰ এতিয়া অসমত প্ৰায় তিনি কোটি মানুহ। গাই প্ৰতি এটিকৈ আলু খালেও, তিনি কোটি আলু লাগিব। তাৰে যদি কেইটামান আলু আমাৰ গাঁৱে ভূঞে এ থকা মাত যদি খেতি কৰি আমাৰ স্বা স্বাৱলম্বী হয় তাৰ ফলত আমাৰ যুৱক সকলেও তেওঁলোকৰ মানে পইচা আমাৰ অ' যুৱক সকলে পালে হয় আৰু অসমতো মানে অকমান কম মূল্যত এনেকে এই ৱ আলু কিনি খাব পাৰিলে হয়, মই মাত্ৰ এটা উদাহৰণ দিছো।
ঠিক কথা সেই ইটোৱে আজিকালি মানে কৰিব নোখোজে তেওঁলোকে মানে নিজৰ এই যুৱ হেৰিটো মানে দেখুৱাই পেলাই মানে অতি মানে বহুত ডাঙৰ হোৱা হিচাপে মানে তেওঁলোকে মানে এই মদ্যপান পান পান কৰি পেলাই নিজকে বহুত ডাঙৰ সজাই
হয় হয়, চৰকাৰক গালি পাৰি থাকিব। বে মানুহক গালি পাৰ থাকিব, হয় নহয় এনেকেতো নহ'ব
সেইটোৱেই বিভিন্ন উপদেশ দিব তেওঁলোকে, নলগত অলাগতিয়াল উপদেশ বিলাক দি পেলে সিহঁতে মানে নিজৰ সৰ্বশক্তিটো মানে দেখা খোৱাব খুজে আৰু কিন্তু সেইবিলাক মানে একদম অনুচিত। উম, সেইটোতো অনুচিত বোলো সেইবিলাক।
হয় হয়। তেনেকুৱা মানে অঁ অঁ তেনেকুৱা সেই একাংশ যুৱক যুৱতী বহুত মানে বিপথে পৰিচালিত হৈ আছে। আহ মানে মদ্যপান কৰি উঠি তেওঁলোকে অতি জোৰেৰে গাড়ী চলায়। গাড়ী চলায় কিমান দুৰ্ঘটনা তুমি মানে বাতৰিটো চালে মানে গ'ম পাবা। অ' ডেইলী সদায়, প্ৰতিদিনেই কেইবাটাও মানে দুৰ্ঘট টনা সংঘিটিত হৈ থকাৰ মাত মূল কাৰণ তুমি এই যুৱ প্ৰজন্মৰেই পাবা।
নিশ্চয় সেইটোৱে সেইটোয়েই তেওঁলোকৰ প্ৰথম কথা পৰিয়ালৰ প্ৰতি একো গুৰুত্ব নাই। দায়িত্ব নাই, একদম দায়িত্বশীল নহয়। তাৰপথৰে আৰু মানে ৰাজপথত মানে বিভিন্ন কিছুমানে খোজ কাঢ়ি থাকে। তেওঁলোকৰতো দায়িত্ব নাই, ক'বাত মানে এনেকুৱা খুন্দা মাৰি দিব, তেওঁলোকে লাষ্টত মানে পলাই যাব
তেওঁলোক হয় তেওঁ হয় তেওঁলোকৰো মানে জীৱনৰ কথা ভাবি নাচায়, আৰু জনসাধাৰণ ৰাজপথত থকা সাধাৰণ ৰাইজৰ জীৱনৰ কথা ভাবি নেচা
অঁ সেইটো মানে এতিয়া বেয়া কাৰণ হৈ পৰিছে কিন্তু।
হয় হয়।
সেইটোয়ে মানে এনেকুৱা এটা কাৰণ
কিন্তু মই ভাবো, একাংশ মানে যুৱ প্ৰজন্মই মানে ভাল দিশতো গৈ আছে, ধৰা তোমাৰ উম অ হেৰি চাকৰিৰ কাৰণে প্ৰস্তুতি প্ৰস্তুতি চলাই আছে, চাকৰিৰ প্ৰস্তুতিও চলাইছে কিছু সংখ্যকে। কিছু সংখ্যকে আকৌ ব্য ব্য ব্যৱসায় সায় বাণিজ্যটো মানে মন দিছে, কিন্তু মই ভাবো এই এনেকোৱা চৰ তাৰে মানে অকণমান কিবা এটা পদক্ষেপ লব লাগে, যুৱ প্ৰজন্মৰ প্ৰতি নহয়।
অ তাকে তাকে, এইটো মানে চৰকাৰে মানে এইটোয়ে আহ্বান।
আৰু মই কি ভাবো জানানে এই ৰাজ বিশেষকৈ ৰাজনীতিৰ ক্ষেত্ৰত মানে, এতিয়া আমাৰ যুৱ প্ৰজন্মৰ প্ৰতিনিধি সকলক মানে অকমান। অ হেও চকুৰে চাই যেন এই যুৱ প্ৰজন্মৰ আহ কি মানে, বয়স হলেহে মানে ৰাজনীতি কৰিব পাৰিব নেকি। সেনে, টো কথা নহয়। যুৱ প্ৰজন্ম সকলৰো বহুখিনি অৰ্হতা আছে। তেওঁলোকৰ বহুখিনি জ্ঞান আছে, গতিকে যুৱ প্ৰজন্মৰো প্ৰতিনিধি কিছুসকলক মানে,
হয়।
এনেকৈ মানে অকণমান সুযোগ দিয়াটো অকণমান প্ৰয়োজন।
বহুত প্ৰয়োজন বহুত প্ৰয়োজন হয় হয়, ঠিক কথা কৈছা। মানে
হয়।
সেয়ে আৰু, সকলতে মানে সকলো দিশতে মানে আমাৰ যুৱ সেইটো মানে থাকিব লাগে। এতিয়া তুমি ভাবা, সংগঠন বিলাকে নোচোৱা কিয়, যেনেকে আমাৰ আচু বুলি কলে শুনিবা, তেওঁলোকৰ মানে ভাল দিশত গৈ আছে মানে, কিছুমানে চৰকাৰে যদি কিবা বেয়া পদক্ষেপ লয় তেওঁলোকে মানে, সেইটো মানে প্ৰতিবাদ কৰে, এই সেইটো মানে সেই সংগঠন মানে যুৱ, প্ৰজন্মই এই শক্তিটো তেতিয়া দেখায়, আৰু তেতিয়া বহুত অ, এতিয়া বহুত মানে দাবী ধমকি বিলাক মানে হেৰি সেইবিলাকো কমি গৈছে, তেতিয়া চৰকাৰৰ। আৰু মূল্যবৃদ্ধিও অলপ চলপ,
এতিয়া এতিয়া মই অলপতে যদি তোমাৰ যুৱ প্ৰজন্মৰ শক্তিৰ এটা উদাহৰণ দিওঁ, এই বেছি দিনৰ কথা নহয় ৰবা দুই তিনি দিনতে এই গণেশগুৰিত যি এইটো মানে, জুবিন গাৰ্গৰ ফটো মানে যি মানে মোহাৰি দিছিলে, এই তেতিয়াই সেই একে এটা মানে পষ্টৰ জৰিয়তে সামাজিক মাধ্যমৰ পষ্টৰ জৰিয়তে, যিমান সংখ্যাক মানুহ মানে গণেশগুৰিত আহি পালেহি তাৰ বেছিভাগেইতো, আশী নব্বৈ শতাংশ যুৱ প্ৰজন্মই,
যুৱ প্ৰজন্ম একদম একদম সঁচা কথা এইটো, মানে বেছি বৃদ্ধ মানুহ নাইয়েই।
অ হয়। গতিকে মানে ক'ব বিচাৰিছো যে যুৱ প্ৰজন্মৰ মানে, শক্তি শক্তিশালী ৰূপত আছে।
বিৰাত শক্তিশালী হৈ আছে, কিন্তু মানে এনেকুৱা মানে,
তাৰ, দিশ দিব লাগে, চৰকাৰ প্ৰশাসন বা বিজ্ঞ লোকসকলে
হয় হয় হয়।
এনে এই ক্ষেত্ৰত এনেদৰে আগবাঢ়ি যোৱাতো গলে তেওঁলোকে কৃতকাৰ্য হব পাৰিব।
সচা কথা এইটো এইটো মানে এনেকুৱা হব লাগে সকলো দিশতে। মানে দায়িত্ব মানে সকলোৱে বুজিব লাগে। পৰিয়ালৰ প্ৰতি বুজিব লাগে, সকলোৰে প্ৰতি বুজিব লাগে।
হম
চাকৰিৰ ক্ষেত্ৰতে হওক, ব্যৱসায়ৰ ক্ষেত্ৰতে হওক। বা আন আন কথাতে হওঁক সকলো মানে দায়িত্ব বুজাটো উচিত।
হয় হয়।
এইটোৱেই ভাবিছো, এনেকুৱা হলে মানে দেশখন বহুত,
তেতিয়াহে মানে আমাৰ দেশখন সমাজখনৰ উন্নতি সাধন হব। নিজৰ ঘৰখনৰ লগতে তেওঁলোকে লক্ষ্যত উপনীত হ'ব পাৰিব আগবঢ়াই লৈ যাব পাৰিব ন।
হয়-হয়, মাক-দেউতাকেও তেতিয়া সুখী হ'ব। নিজৰ গৌৰৱ অনুভৱ কৰিব। নিজৰ ছাত্ৰ-ছাত্ৰীৰ মানে হেৰি লৈ। নিজৰ লৰা-ছোৱালী লৈ এনেকুৱা মই ভাবোঁ এতিয়া হ'লে ভাল আছিলে। তাকে আজি খোজকাঢ়ি-খোজকাঢ়ি তাকে আলোচনা কৰিলোঁ ভাল লাগিল। মনত অহা কথা খিনি হয়-হয়-হয়-হয়-হয়-হয় তাকে। ভাল লাগিল বোলো। অ নিশ্চয়-নিশ্চয়-নিশ্চয় ঠিক আছে দিয়া ভালে থাকিবা।
হয়, ধন্যবাদ।